অ, এয়া তাঁত এখন লগাই থৈছো তাকে বহিছিলোঁ আৰু এ তিনিখন ওলালে চাৰি নম্বৰ খন বৈ আছো, কি কৰি আছে?
এ এনেই আছো। কি কৰিবা আৰু ঠাই ঘৰ মচি মেলি আজ আজৰি হৈ লোৱা শুবলৈ কৈ আছো নাই নুকোৱাহে, নুকোৱে।
অঁ খোৱা বোৱা।
খোৱা বোৱা কৰিলো চাৰে এঘাৰটামান বজাত তাৰাপাই যে নাখাওঁ পাছবেলা।
অ,
কিন্তু পাছবেলা ইমান খোৱা নপৰে আমাৰ।
আহঁ,
বাহিৰৰ ৰুমত একদম পুৰা গান গাই আছে।
আহ, কোনোবাই কাৰোবাৰ লগত খেলি আছে নেকি?
ভাত পানী খালি নে কি?
খালো, খালো এ ৰাতিপুৱাও হয় আমাৰো খোৱা। দেই এঘাৰটা বাজি গ'ল। খাই বৈ উঠি আৰু লাহেকে হেৰি ধুই-পখালি আ- আজৰি হৈ।
এ খাই বৈ উঠিহে কাম বোৰ বাঢ়ে বাচন চাচন ধুই আ- আকৌ ঘৰ দুৱা চাফা কৰি মেলি।
অ', তাৰপা ধুই পখালি বোলো ইমান আজি। কিবা- কিবি লাগিছে। তাঁত ববলৈ লৈছো, মহোৱা নাই মহুৱা কেইটা বোলো কৰি লৈ। নাই একদম চোচৰী গৈছো শুবলে। ইমানেই মানে চকু মেলিব নোৱাৰা আগতে লাগিছে আৰু কিবা মু চে বুলি নহয় অকণমান শুই লওঁ।
আমাৰ আঠৰনিৰ পৰা শুবলৈ কৈ কৈ আমাৰ আঠনিৰ পৰা শুবলৈ কৈ ক কৈ কৈ শুৱাব পৰা নাই আৰু
অ তাকে হে
নুশুৱে নুশুৱে নুশু হেন কথা কলে নিষ্পত্তি নুশুনে। খেলি অঁতৰ পালি মস্ত স্কুলত নাই দিয়া। দিম হেই এবছৰ। হেৰি নিদিলো অহা বছৰলেহে দিম।
অ', বাপেক ঘৰতে আছে নে কি?
নাই নাই বৌ এইফালে এজেগাত কামো কৰিবলৈ গ'ল। আমাৰ হেৰি কৰে নহয় কাৰেণ্টৰ কাম। কাম পানী কাম কৰে নহয়।
অহ।
বৰ দূৰণি জেগাএ খনত কাম কৰিবলৈ গৈছে আহিব। হ'বগে বাৰু সোনকালে।
অ কিবা কিবি এটা কৰি থাকিব লাগে আৰু মুঠতে।
অ তেনেকে নে নকৰি নেখে- নেখালে।
অহ।
সেইবোৰ কৰি নাখালে, উপায় নাই। চাকৰি বাকৰি নাই যে অ' ছোৱালী তাতে আছে। অ', আজি বহুত দিন হল। তাই অহাই নাই, গৰম বন্ধত আহিব নেকি? জানো পাই।
গৰম বন্ধত আহিলেও, সেই দুদিন তিনদিন থকাকে এবাৰ মেট্ৰিক দিব নহয়।
অ', তাকেহে অ-
কি পৰীক্ষা, কি পৰীক্ষা দিয়ে, কি পঢ়িছে? তাইহে জানে আ। মই দূৰণিত। আৰু বোলে পঢ়িছ নে? অ', পঢ়িছো বুলি কয় আৰু তাইহে জানে কি?
তাকেহে। পঢ়িলেও এতিয়া অকমান জোৰ দি নপঢ়িলে নহয়, নহয়। টিউচন চিউচন এটা দিছে নে? টিউচন চিউচন এটা দিছে নে? বোলো।
টিউচন দিছে বাৰু।
অ'।
হলেও, এতিয়া আকৌ কি টিউচন টো দিছে যদিও। কি পঢ়িছে, কি মেলিছে। সিহঁতি তাই নিজেহে জানিব আৰু সোমাইচে নে নাই মূৰত।
অ'।, হেৰি নহয় আকৌ আজিকালি পঢ়া যুগহে আও।
পঢ়া যুগতো ন আজি ন আজিকালি নপঢ়িলে একো নাই চব ক্ষেত্ৰতে পঢ়া টো লাগিবই।
উম।
আমাৰ ছোৱা জনী বাাৰু তেনেকে প- লৰাটোকহে পঢ়োৱা বলে পাৰিম নে নোৱাৰিম নে দেখোন পঢ়া দেখোন কথা নামে নোলিয়াই
পঢ়িবগে পঢ়িবগে
স্কুল ললে যাবলৈ অংগনাবাদীলৈকে যাবলে সি কওঁ অকনো মন নকৰে
অ আজি উঠাও দেই যে ৰাতিপুৱা অ ৰাতিপুৱা আজি বতৰ ভাল আৰু মানুহ খুব শুইছে আও
উম চব বোৰ।
তাকেহে। মও মই বা সোনকালে উঠিলো। উঠি যেনিবা অকমান বাহিৰতে বহিলো। বহী চোতালখন সাৰি। কাম বনকেইটা কৰি। আকৌ, গাটো ধুই লাহেকে আকৌ স্কুলীয়া যোগাৰ কৰিব হ'লেই নহয় আও।
এ হ'লে কম শুই উঠিলে শুৱা কন সময়হে শান্তি।
অ'।
শুই উঠিলে মাত্ৰ ৰক্ষা নাই আও
গেছ
দিনটোলে আও উঠিলে মাত্ৰক দিনটোলে উঠিলে আও
অহ
ৰক্ষা নাই আও এতিয়া ঘৰত মাহঁতৰ ঠিকে আছে
আছে আছে চাবই ঠিকে আছে, হেল্ল ফোন চোন এটাও কৰা নাই বোলো সুধো চোন খবৰ লও কিনো কৰি আছে খাই
নাই আজিকালি মনে নাযায় দেখোন ঘুৰি ফুৰিবলৈ য আৰু যে ঘূৰি ফুৰিবলে মন নাযায় মানে যাও বাৰু আৰু নোযোৱাও নহয়, এ হেই, এই তাঁত এখন - - এখন ওচৰ মানুহজনী তাঁত এখন লগাইছে ময়ও লগতে চাদৰ এখন দিলো সিহঁত ঘৰলে হে বেছিকে যোৱাত পই
অ
এই তাঁতখনকে চাবলে গুচি যাওঁ আও, এনেই বৰপোতলমান ইফাল সিফাল কৰিবলে নহয় সি - -
আহ
কাম নাই বাও মোৰ কাম হা
খেতি বাতি
খেতি বাতি কঠীয়া সও হৈ আছে খেতি কৰিব লাগিব ৰুব লাগিব মাটি
অ
কঠীয়া সৰু হৈ আছে জানো এতিয়া কিমান দিনত কৰিব পৰা হয়।
ঘৰতে কৰিব নে নে আধি?
ঘৰতে কৰিব লাগিব আ্ধি নিদিও
গগাই আছে নে?
গৰু নাই ট্ৰেক্টৰে বাব আক ট্ৰেক্টৰ হ'লো বাই হলো- মাটি অকনমান হে কিমান মাটি?
আমাৰ গৰু এহাল আছে তাকে এই বাবাই অকমান বাব আৰু। এদৰা দুডৰা তেনেকেই হ'ব আৰু। দি এজনী মাতিবা আক।
অ'! এগালমান একেলগে দিওঁ লাভ নাই।
অ'! তাকেহে, ইজনী-সিজনী তেনেকেই, ৰোই-মেলি দিব লাগে।
অ'! ইজ, সলনা-সলনিকে ৰোইব পাৰি নহয়। ইজনী ৰোই দিলে, সিজনী অকমান ৰুই দিব।
অ' অহ। এ মোৰ জা -জোৱলি দুজনী মান আছে নহয়। তাকেহে।
গোটেই কেইজনীয়ে ৰুই দিয়েগে চাগে।
অ' গোটেই কেইজনী যা যোৱালীয়ে হৈ আ
উম। গোটেইকেইজনীয়ে লাগি মেলি থপ সেই তপাতপ বেছি দে নালাগে তেতিয়াহলে চিন্তাই নাই।
তেনেকে ৰোম আও।
আমাৰহে চিন্তা! আমাৰ সেই, তেনেকে নাইয়ে, এজনী আছে। তাকো, নিজৰ ঘৰে তৎ নাই।
জা-জোৱালি নাই আপোনাৰ?
এজনী আছে, কৰি-মেলি ইজনী-সিজনী সলাব পৰা। কিন্তু সেই, তাকো সেইজনী, নিজৰ ঘৰতে তৎ নাই।
এহ। অহ।
থাকিলেও, এইবোৰ লিষ্টত মোৰ লিষ্টত নধৰো মই।
অ', মোৰ বা গোটেইকেইজীয়ে ৰুই দিয়েহি।
গম পাও বাৰু দেই কোৱা শুনো আগতে।
অ'।
লাতে, পাতে এজনীও ৰোৱ নাথাকে দেই সেই গৃহ চতকে হেনো পথাৰত ৰনী আগতহে পায় উ, আলহী সেইব কোৱা শুনো বাৰু সেই ওচৰৰ মানুহৰ তোমাৰ লগোকত তহঁত ত বোলে আমুকৰ পথাল বোলে একদম গৃহস্থতকে হেৰি
খালে।
পতলে
অ'।
আলু, পটল, আলু এইবোৰ ফ্ৰাই কৰিলো তাৰপিছত হেৰি দালিয়ে কঠাল গুটে বনালো তাৰ পৰা আৰু এটা কি বনাইছিলো বাৰ আৰু, আৰু কিবা এটা বনাইছিলো। ছিলো সেই বেঙেনা আলুগুটিয় ভাজিছো। স, আয়া অ, কি
অ, আনি কি খাব?
উম, পাচলিয়ে নাই ঘৰত কিনা ঘৰত নহয়, আৰু চব কিনাহে আৰু।
তাকেহে চব কিনি আমাও দুই তাৰ সলনি ভাতকেৰেলা
অ, আমাৰহে তিয়ঁহ আমাৰ সেই তিহুও কিনি আনি থোৱা আছে।
অ'।
শ্ৰদ্ধা নাই টিহুৰ প্ৰতি
অ, নেখাই চাগে বৰকে।
নেখায়, এনে কাটি পেলাই ঘৰত, সেই চকল, চকলকে দুটা-এটা বাপেকে কাটি, মানে থাপ মাৰি মাৰি, এচকল-দুচকল খায়। এনেই নাখায়। তাকো সেই কাঁটা-চামুচখন যদি লৈ পেলাই ডিজাইন দি দেখুৱাও তেতিয়া যেনিবা নিয়ে খোজ মাৰি দিলে নাখায়।
অ', আমাৰ হে, মই চাটনিও কৰি দিওঁ, আমাৰ ভাজি বনালেও, অকণমান খাই দিয়া, জ্বলা। মছলা দি
উম, আমাৰ ভাজি-দালি ভাজি বনাবলৈ হ'লে, দালি দিবলৈ হ'লে, বাপেকেও মূৰ
মই ভাজি দিওঁ, ভাজি দিলে খাই। আকৌ, হেৰি কৰি দিওঁ, দালি কেইটামান দিওঁ, অকণমান থুপথুপীয়া কৰি দিওঁ।
এই, আমাৰ ৰঙাজানৰ, আমাৰ সেই বাইদেউ এজনী আছে। বাইদেউজনী সেই থুপ থুপ মিহি মিহিকে কাটি দালিত দি দিয়ে। সেহতে তেনেকে খাই ই মায়ে সেইবোৰ বনাই দিবলৈ হ'লে, জ্বৰহে উঠিব।
তাৰপৰা মই খাই ভাল মই তিহো হেৰি তেনেকে দি জালুকীয়া কৰিলে আৰু ভাল পাওঁ।
উম, মই বে ময়ো বেয়া পাওঁ। মই সেই শুকানকে, যদি ভজা হয়, অকণমান খাম। অ, পাৰি আৰু
অ'।
আমাৰ ঘৰৰ কাষৰ মানুহ ঘৰত ধেৰ কঠাল পাৰিছে। তোমালোকৰ কোনোবা আনিব লগীয়া মানুহ আছে যদি পঠিয়াই দিবাচোন। সিহঁতে কয়ে থাকে, এই মানুহ ঘৰত কঁথালতা নিবলৈ আহিব নোৱাৰে।
অ, তোকো ওচৰৰ মানুহ এ, ঘলে মাতিছিলে। খাবলৈ, মই আকৌ কঁঠাল বেয়া পাওঁ।
অ', নহয় কঠাল এটাকে নি থ'লে, গুটি কেইটাকে খাবলে হব।
উম, উম।
উম, এই পাৰিছে আজি সিহঁতৰ। উম, পাৰিছে। পঠিয়াই ল'ৰাটোকে পঠিয়াই দিব পাৰ নহয়, পাৰ নহয়। পঠিয়াই দিবিচোন। আমাৰ দুটা মই আনি থৈছোঁ, হেৰি বুধবাৰে মানে মই এফালে যাম, মাহঁতৰ তালে।
অ'।
বোকা দিব। মই সেই দুটা আনি থৈছোঁ, সেই দুটা লৈ যাম, হেৰি কৰিবলৈ। খাব। গুটি কেইটাও হব। সেইটো আশাতে আনি থৈছোঁ। ঠিক আছে হলে মই লৰাক অকমান শুৱাও।
অ', সি শুবলে আমণি কৰিছে নে।
অ', শুবলে আমনি কৰিছে।
স্কুল দিবগে হোৱা নাই নহয়, আও।
নাই হোৱা, মই গাখীৰ চাহ, দোকাপ- দুয়োটাই বাকী লৈছ ছিলো খাবলে মোৰ কাপটো মই খাবলে নোপালো, কোনে খালে জানো?
বৰ চাহকানি আ।
উম, কাপত চাহ নাই দেখোন। এতিয়া চাইছো অ কাপত চাহ নাই মোৰ কাপো খাই পেলালে
বত অ অ অ বত চাহৰ ধান্দা ওলোৱাটো হব দিয়া
মেকুৰীয়ে খালে বুলিহে কৈছে
ধেৰ মেকুৰী আক চাগে
ধেই মেকুৰী গোটেই মেকুৰীয়ে দুটা দুটা ঠেঙৰ মেকুৰী পিটিকাই ফুইছে
অহ হ'ব দিয়ক অ অ লোকে হেৰি আকৌ চালানী
উম উম খাও পিতিয়াম আও
অহ অহ হব দিয়ক